কোৱা খবৰ-চবৰ কোৱা
কি কৰি আছা?
আছিলো এনেই তোমাৰ
মোৰো ভালেই আৰু বাকী খবৰ খাতি ভালেই।
ভালেই ভালেই মোৰো ভাল চলি আছে, তোমাৰ চব ভালেই ঘৰ?
মোৰো ভালেই।
ভালে ন?
অ এয়া বাকী এতিয়া এ' ভাত- চাত বনাইছা নে‌ নাই?
ভাত তোমাৰ বনি আছ বাৰু তোমালোকৰ
আমাৰও বনাইছে মই এতিয়া খোৱা নাই বনোৱা হ'ল বাৰু।
আহ আহ ঠিকে আছে অ'। বাকী পঢ়া শুনা কিবা কিবি কোৱা?
পঢ়া শুনা বাৰু এয়া হৈ আছে। ম মই তোমাৰ এতিয়া এই পৰীক্ষা দিবলৈ মই তোমাৰ পঢ়ি আছোঁ
মেট্ৰিক পৰীক্ষা দিবা নহ এবাৰ, অ' ভালেই দিয়া।
কিন্তু মই মানে তোমাৰ হেৰি ফুৰিবলৈ একো মই তোমাৰ। লিখিবলৈ মই এতিয়া ক'ৰ পৰা লিখিম মই ভাবি পোৱা নাই এ লিখিবলৈ মই এতিয়া তোমাৰ এতিয়া নিজৰ কিতাপ নাই মানে তোমাৰ এতিয়া এই বহুত। অসুবিধা হৈ আছে মানে মোৰ এতিয়া।
কিতাপ।
অহ।
তাত তোমাৰ মানে কিতাপৰ মানে তোমাৰ। মোৰ নিজৰ নাই মই তোমাৰ স্কুলৰ পৰা মানে কিতাপ আনিছিলোঁ।
হয় নেকি?
সেয়া আৰু কৈছে টাইমত ঘূৰাই দিব লাগে বোলে।
অ' সেইটো হয় হয়, অ তুমি কলেজৰ পৰা স্কুলৰ পৰা আনি পেলাই।
সেয়া তোমাৰ কিতাপ হলেও মানে তোমাৰ এয়া
ভণ্টি এজনও আছে।
উম।
মই ভণ্টিকো অলপ চাই দিব লাগে।
অ হয় বাৰু।
তাকে এতিয়া মোৰ এতিয়া উপায় নোহোৱা হৈছে আৰু। কি কৰিম ক'ৰ পৰা পঢ়িম কেনেকৈ লিখিম। কেনেকৈ তোমাৰ এতিয়া মই এতিয়া মোৰ এতিয়া বেলেগ সহায়িকাও নাই।
নাই নাই এতিয়া একো অসুবিধা নাই আজ আজিকালি টাইমত তোমাৰ চব বস্তু পাই যোৱা গম পাইছা নে নাই তুমি হেৰি জানা নে নাই তুমি? কি কয় ইউটিউব চলাব জানা নে নাই?
অ ভালে কচ মই তোমাৰ বাহিৰলে গ'লে মানে মই কথাবিলাক বেছি ভালকে বুজিম মানে স্পষ্টকে।
ইউটিউবটো এনে তুমি চলাব জানা নে নাই?
ইউটিউব মই বস্তুটো আজি, আজি শুনিছোঁ নামটো এইটো হয় কি?
ইউটিউব তুমি আগতে চলোৱা নাই নেকি?
ইউ মই তোমাৰ মোবাইল ফোনত মই গান শুনো। এই এনেকা এপ এটা মই দেখিছিলোঁ।
হয় নেকি।
এপটো ৰঙা নেকি দেখি
ৰঙা অ ৰঙা দেখিবলৈ। তুমি মানে তাতে মানে তুমি। চব ধৰণৰ বস্তুয়ে পাই যাবা মানে যিও তুমি বিচাৰিবা যি কিবা শিকিব আছে তোমাৰ কিবা বস্তু বা কিবা পঢ়া শুনা কিবা চাব লাগে চব বস্তু পাই যাবা। তাতে তুমি। চাৰ্চ বুলি এটা অপচন থাকে শুনি আছা নহয় তাত। তাতে তুমি গৈ পেলাই। তে লিখি দিলে হ'ল যে মোক আমুক ক্লাছৰ আমুক চাবজেক্ট লাগে। এই-এইটো বিষয়ে মোক পঢ়িব আছে সেইটো তুমি তাতে লিখি দিলা নহয় তাত এগাল ভিদিও তোমাৰ দহটা পোন্ধৰটা বাৰ তোমাক ভাল লাগিব। যোনটো ভিডিউ তুমি ভাল বুজি পাবা, সেইটো তুমি ভিডিউ টিপি পেলাই তাতে ধুনীয়াকে বুজাই দিব, তোমাৰ সেইটো বিষয়ে যে, এইটো হয়, সেইটো হয়, তুমি জ্ঞানৰ পঢ়িব পাৰিবা, অ', গণিত, গণিত পঢ়িব পাৰিবা তাতে, চব বিষয়ে তুমি তাতে পঢ়িব পাৰিবা। আৰু তোমাৰ, চবতকে ডাঙৰ কথা তাতে একো মানে পইচা দিব তোমাৰ দৰকাৰ নাই মানে, গম পাইছাঁ নে?
এপটো মানে মই জোনটো মানে মই, বিষয়ত জানিব বি চাৰিছোঁ, সেই বিষয়টো তাত এই মাইদিলেই হ'ল।
মাৰি দিলা ন, তাতে তুমি চাৰ্ছ বুলি অপছন থাকে, তাতে তুমি মাৰি দিলে হ'ল তাতে চব বস্তু ধুনিয়া, চব পাই যাবা, চব পাই যাবা, তুমি কিবা বস্তু নতুন শিকিব বিচাৰিছা, যেনেকে তুমি- ব্যৱসায় কেনেকে কৰে সেইটো শিকিব বিচাৰিছা, নতুন কিবা কিবি ব্যৱসায় ওলাইছে নেকি আমাৰ অসমত বা তোমাৰ। আমাৰ হেৰিত তাতে চব বস্তু তুমি মাৰিলে চব হেৰি পাই যাবা। নতুন, নতুন বস্তু শিকিবও পাৰিবা, পঢ়াতো তোমাৰ বহুত কাম দিব, আজিকালি
অ'।
আজিকালি, আজিকালি সময়তটো বহুত সুবিধা আছে ন'। আৰু তুমি, কিতাপ কিতাপ নাথাকিও তুমি তাৰ পঢ়ি পেলাই মানে, ভাল মাৰ্ক আনিব পাৰিবা তুমি।
এ, ধৰি লওঁ মই এতিয়া তোমাৰ তাত মানে, মই এতিয়া যোনো মই চিঙী মই এতিয়া এ পঢ়ি আছো। শ্ৰেণীৰ বিষয়ে মই শিক কিলো বাৰু, কিন্তু মই যদি ভাবোঁ মোক আৰু এ, এ-এইটো মানে বিষয়তে বা তাৰমান ধৰি থোৱা মানে মোৰ বিজ্ঞান বি টো দেই, এই বিজ্ঞান বিষয়টো আৰু বিজ্ঞান টো অংকটো মানে মই অলপ এ কঠিন পাওঁ। তাৰছত মই, ধৰি লোৱা মই তোমাৰ তাত কিতাপৰ জোনখিনি মানে প্ৰশ্নটো থাকে বা তোমাৰ কিতাপখন এতিয়া নাই যেতিয়া এইবাৰ এ এতিয়া সেই এপটোতে মানে মোক এতিয়া বুজাই দিব, পঢ়াই দিব।
তুমি প্ৰশ্নটো তাতে মাৰি দিবা, তুমি ইউটিউবত গৈ পেলাই চাৰ্চত তুমি প্ৰশ্নটো মাৰি দিবা, তাছত তুমি অ' কে ত টিপি দিবা, সেইটো নিজে এগাল ভিডিঅ' আহি যাব, তাত জোনতটো তোমাৰ ভাল লাগে ধুনীয়াকে বুজি পাবা আৰু তাৰপিছত আৰু ধুনীয়া তুমি ৰিজাল্ট কৰিব পাৰিবা মানে অ' সেইটো নহয় যে তোমাৰ হেৰিও পাবা, তোমাৰ ভন্টিৱেও পঢ়া বস্ত পাই যাবা, অ' চব বস্তু পাই যাবা তুমি, চব বস্তু। কিবা নতুন বস্তু শিকিব লাগে কিবা বিষয় তুমি না-নাজানা, যেনেকে তুমি ড্ৰাইভিং লাইচেন্ঞ্চ বনাব চে, কিন্তু তুমি নাজানা কেনেকে বনায়, কেনেকে এপ্লাই কৰিম মই তুমি চব বস্তু তাতে মাৰি দিলে, যে মই ড্ৰাইভিং লাইচেন্স কেনেকে বনাম বুলি
অ'
কি মানে দৰকাৰ পৰে, কি কি প্ৰয়োজন পৰে
হয়, সেইটো হয় বাৰু
যাব লাগে, কি অফিচ, ক'ত যাব লাগে, ক'ত কি কৰিব লাগে, চব তুমি তাতে মা দিলে, চব দাউন চব মানে তাতে ভিডিঅ'ত তোমাৰ ভালকে বুজাই দিয়ে, আৰু বুজোৱা মানুহো পুৰা ফুল মানে শিক্ষা থাকে।
ধৰি লোৱা মই এতিয়া সেইটো মানে বিষয়ত এ শিকিলো দেই, ত তাত চব প্ৰশ্ন উত্তৰ মানে মই তাপা লিখিলো বা পঢ়িলো, মই ধৰা আৰু মই আৰু অলপ এ বেলেগ বা ইয়াতকৈ অলপ, ইয়াতকৈ আৰু অলপ কঠিন প্ৰশ্ন বা এ, প্ৰশ্ন উত্তৰ মই পঢ়িব বিচাৰিছোঁ তাত পাই যাম ন?
চ'ব পাই যাব, চ'ব পাই যাব, তুমি যোনটো তোমাৰ অ' কিতাপত আছে, কিতাপতকেও বেছি এক্সট্ৰা কিবা পঢ়িব বিচাৰিছে সেইটো পাই যাবা তুমি এতিয়া চ'ব বস্তুটো আমাৰ হেৰি কি কয়? বিদ্যালয়ৰ তোমাৰ হেৰিত নাপায় ন কিতাপত নাপায় নাথাকে ন চ'ব বস্তু সেই যোন বিষয়ে মানে আমাক যেনি তেনি পা পঢ়িব লাগে যেনে নিউজ পেপাৰ বা কিবা কিবি
উম,
সেইবিলাকো তুমি ধুনীয়াকে তাতে চাৰ্চ মাৰি পেলাক পাই যাবা।
বিষয়ে, যে তুমি নতুন শাখা এটাতে যাব বিচাৰিছা নে তুমি হেৰিলৈ, ভাবিছা যাবলৈ বানাৰস যাম বুলি ভাবিছা তুমি, নৱেম্বৰ বা ডিচেম্বৰত
অ'
তুমি জানিব বিচাৰিবা ন কেনেকে যাব লাগিব, তাতে ক'ত ক'ত ফুৰা জাগা আছে কিমান, কিমান টকা লৈ যাব লাগিব, হয় নে নহয়? তো জানি লোৱা ভাল থাকে ন যো- যোৱাৰ আগত তুমি তাতে ভিডিঅ'ত মাৰি দিবা, যে বানাৰসৰ ট্ৰিপৰ ভিডিঅ' লাগে বুলি হেটো এগালভিদিও আছে যাব নোৱাৰো দহটা, পোন্ধৰটা, বিশটা চ'ব আহি যাব তেহত যোনটো ভাল লাগে সেইটো চাই পেলা তুমি আন্দা আন্দা আন্দাজটা ল'ব পাৰিবা যে ইমান থ লাগিব এইবিলাক এইবিলাক জহা ফুৰিব জহা আছে তাতে লাগে এটা জা ফুৰিবলৈ চ'ব বস্তু চ'ব বস্তু পাই যাব তাল বুজিছা যি চ'ব পাই যাব ত মই কি কৈছো তুমি চ'ব এনেকা এটা বিষয় নাই মানে তাত যোনটো তুমি নাপাব চ'ব বিষয়ে পায় যাব।
চ'ব পাই যাব।
চ'ব পাই যাব তুমি, কোনটো চিজনত যাব লাগে। কোনটো চিজনত যাব নালাগে আকৌ গা গাড়ী ভাড়া তাত ত কেনেকুৱা কাৰণ বাহিৰৰ মানুহ জালে তো আমি চিনি নাপাওঁ ন কে এনে দাম কেনে কি কথা। কিন্তু তাৰ তাৰ মানুহকেইটটা ঠগি দিয়ে, তেনেকে বাহিৰৰ মানুহ চাই পেলাই
তোমাৰ সেই এপটো মানে ম এ চ'ব বস্তু পাই জানো মই মানে কিবা ধৰা এ গাড়ীখন চলাবলৈ শিকিবত জানিলোঁ বা তোমাৰ এনেকয়া দশম শ্ৰেণী, নৱম শ্ৰেণীৰ বা এটা উপ শ্ৰেণী, একাদশ্ৰেণী
চ'ব চ'ব
কৃষ্ণৰ পূত্ৰৰ ডিগ্ৰী যদি মই পঢ়িব বিচাৰো বা যদি আগলৈ যদি পঢ়িব বিচাৰো চ'ব পাই যাম ন।
উম, যেনে তুমি তোমাৰ ঘৰত গাড়ী নাই, কিন্তু তোমাৰ গাড়ী শিকিবও মন আছে। তুমি কিবা তেনেকে মাৰি ল'ব পাৰিবা গাড়ী কেনে শিকা যায় তেনেকে ভিডিঅ' আহিব তুমি চাই পেলায় ধুনীয়াক শিকি ল'ব পাৰা। চাই চাই তুমি কোনটো চুইচ আগতে দিৱলৈ কেনে ক্লাছ এৰিব লাগে চ'ব জানিব পাৰো কোনটো গাড়ীত কেইটা গিয়াৰ থাকে। কি কথা কি নাই চ'ব। মানে গোটেইটো কথা তাতে তুমি গ'ম পাই যাবা এনেকে থাকে মানে।
আৰু মই আও এটা কথা শুনিছিলো, তাত তোমাৰ এই তোমাৰ মানে মোৰ ধৰি লোৱা
তুমি নিজেও ভিডিঅ' বনাই দিব পাৰা কিন্তু সেইটো এটা কথা।
দিব পাৰি ন
তুমি যদি কিবা জানা যেনেকা কিবা বিষয়ে তোমাৰ আৰু মানে ঢেৰ মানে জানা তুমি বস্তু এটা
অ'।
যেনে তুমি আৰ্টে ধুনীয়া বনোৱা। তুমি নিজৰ আৰ্ট ভিডিঅ' বনাই পেলাই তাতে দিব পাৰিবা।
উম।
আৰ্টৰ ভিডিঅ' তুমি বনাই - বনাই তাতে দিলা। তাৰপিছত যদি তোমাৰ ভিডিঅ' বেছি বেছি মানুহে চায়, বেছি ভাল পায় মানুহকেইজনে, ৰাইজে, তেতিয়া তুমি পইচা চাও পাবা সেইটোও কথা কিন্তু আকৌ। গম পাইছা? অ'। যদি তোমাৰ ভিডিঅ' ভাল চলে মানে ধেৰ মানুহে তোমাৰ ভিডিঅ' চাই লাইক কৰে ছাবস্ক্ৰাইব কৰে। তেতিয়া তোমাৰ ভিডিঅ' মানুহে চাব আৰু লাইক শ্বেয়াৰ। কৰিবা তুমি সেইটোত পইচাও পাবা তুমি।
কাম এ কৰিম মই তোমাৰ এতিয়া যি মই এতিয়া তাৰপৰা মই পঢ়া ভিডিঅ' চাম। পঢ়া ভিডিঅ' চালো টাইম এতিয়া মই কাম এটা কৰিম। যিহেতু মই এতিয়া মেট্ৰিক পৰীক্ষা দিম, মেট্ৰিক দি লম, তাৰপিছত লাহে- লাহে মই পাৰিলে মই নিজে ভিডিঅ' বনাম।
অ' ভিডিঅ' বনাম অ'। ধুনীয়া - ধুনীয়া ভিডিঅ' বনাই পেলাই তাৰছত তুমি দিবা। তেতিয়া তোমাৰ ঢেৰ মানুহ চাব। তুমি নিজেও মানে লাহে - লাহে হেৰি হৈ যাব ন'। চিনাকি হব, কেনেকা চলাই বস্তুটো, কে নতুন - নতুন বস্তু শিকিবা, তোমাৰে ভাল হ'ব।
উম।
শিকাটো কেতিয়াও বন্ধ হব নোৱাৰে ন'।
বাকী তুমি এতিয়া কি কৰি- তু- তুমি কি পঢ়ি আছা?
মই তোমাৰ এতিয়া বৰ্ত মান মোৰ এম বি এ শেষ হব আৰু এইটো বছৰ। তাৰপিছত তোমাৰ মই হেৰি তোমাৰ দেলহিৰ পিনে জব দুইটামান চাইছোঁ। চাওঁ যদি ঠিক থাকে তাৰ সেইফালে যাম নহলে তোমাৰ ঘৰতে ব্যৱসায় চ্যৱসায় কৰিম বুলি ভাবিছো আৰু।
আহ ভালে এতিয়া। তুমিতো বাও বহুত প তুমিতো ব বহুত পৰি ল'লা এতিয়া মই এতিয়া মিটিকটো দি লওঁ।
এই মেট্ৰিকটো দিয়া অ এতিয়া ষ্টাৰ্ট হৈছে আৰু আৰম্ভ হৈছে।
মেটিকটো দি পেলাই লাহে লাহে লাহে লাহে কামটো এইবা মানে কামটো নহয় মানে মই তোমাৰ ধৰি লোৱা এতিয়া পঢ়াটো এতিয়া ভালকৈ নহৈছে দেৰিয়েটো তুমিটো ক'লাই এপটোত তেতিয়া ভালকৈ পঢ়িব পাৰি চব জা জানিব পাৰি শিকিব পাৰি। কিবা এটা বেলেগ এক বেলেগ বস্তু তোমাৰ চাব পাৰি।
চব পাৰি চব পাৰিব ভালকে চলালে তুমি চব ভাল বস্তু শিকিব পাৰিবা আজিকালি বেয়াকে চলাই বেয়া বস্তু শিকিলে কোনোবাই কিছুমানে
সেইটোতো এতিয়া সেইটোতো এতিয়া মানুহৰ ওপৰত
মানুহৰ ওপৰত কথা সেইটোৱে কথাদেছো চব চব বস্ত চব বস্তুৱে ভাল বেয়া থাকে ন তোমাৰ, তে যদি তুমি ভাল বস্তু চালে ভাল বস্তু শিক শিকিবা বেয়া বস্তু চালে বেয়া বস্তু শিকিবা আৰু মানুহকতো সদায় ভাল বস্তুে শিকিব লাগে হয়
ভালতো লাগে।
উম আমাকতো সৰুৰ পৰা মা দেউতাহেতে সেয়ে শিকাই আছে। যে ভাল বস্তুয়ে সদায় কৰিব লাগে শিক কিব লাগে ম মইতো মই মইতো তোমাৰ লাষ্ট টাইম তোমাৰ সেনেকে পঢ়ি শিক কৰিছো মই, মই কিত বেছিভাগ কিনাও নাই মানে এনে কথা, চব বস্তু তাতে পা